কি কৰিছা?
অ', এইয়া কৰি আহি পাইছোঁ।
ক'ৰ পৰা?
এই ওচৰতে টিউচন কৰি আছিলো।
কিহৰ টিউচন? কি চাবজেক্ট?
এ চাবজেক্ট মানে চব চাবজেক্ট
কোন ক্লাছ?
মানে ক্লাছ হে একেবাৰে ডাঙৰ ছেভেনৰ এটা আছে। বাকী কেইটা, দুটা তৃতীয়-তৃতীয় আৰু এ-এজনী দ্বিত
অ', খবৰ খাতি ভাল?
খবৰ খাতি ভালেই। আপোনাৰ ভাল?
মোৰো ভালে, আছো বৰ্তমান।
অ'।
মাহঁতে কি কৰিছে?
মা নাই, মা-মা এই ফটো মাৰিব গৈছে জব কাৰ্ডৰ।
মানে কি হয়, জব কাৰ্ড মানে কি?
কৰিবলৈ যে, জব কাৰ্ডৰ ফটো মাৰে আকৌ।
আহ।
এই ৰাস্তাই কাম কৰিবৰ কাৰণে জব কাৰ্ডৰ ফটো মৰাইছে আকৌ।
আচ্ছা, পইচা পাতি পাব নেকি? নাপাই?
পইচা পাতি দিব চাগে। তিনিশ চাৰিশ মান, কিন্তু সেহেতক আকৌ এহেজাৰ মান উলিয়াই দিব লাগে নহয়।
আজি য়োগা দে নহয়, য়োগা কৰিলা নাই।
আজি য়োগা দে অ', য়োগা নাই কৰা। উম, কৰিবলৈ হোৱাই নাই ৰাতিপুৱা বেলাতো বৰষুণে দি থাকিলে। এতিয়া ফিল্ডত যাম, ফিল্ডত কৰিম আৰু যি কৰোঁ।
এতিয়া আৰু খাই বৈ য়োগা নকৰে নহয়। অ', খাই বৈ য়োগা
মুজে পতা হে ম মুজে পতা হে
বা অসমৰ পৰা হিন্দীত আহি গল যে
সেই কিবা এটা কম গম বুলি ভাবি আছিলো পাহৰি গৈছো ভাবিছিলো সেই ইমাতো উম কি কম বুলি ভাত পানী খালো
কিহেৰে
উম, ভাতে এ কি বনাইছিলে দেই। মাই উম, কি বনাইছিলে জানো কিবা পাচল এটা বনাইছিলে আদা নহৰু দি।
চালিয়া বনাব কি বনাব।
অ' কিবা এটা বনাইছিলে মই পাহৰি গৈছো। আৰু দালি আছিলে লগত নাজানো, কি-কি মিক্স আছিলে?
কি দালি?
মচুৰ দালি মচুৰ দালি।
উম, ব তৰ কেনেকুৱা?
বতৰ বেয়া জানো কি হয় বৰষুণে আহিবগে নেকি এনে?
বাবা ক'ত গল।
বাবা কামলে গল।
কি কাম ক'ত কৰিছে?
বাবা মিস্ত্ৰী কাম কৰি আছে এতিয়া বৰ্তমান।
অহ,
এই আমাৰ ওচৰতে কৰি আছে।
হয় নেকি?
হয়।
অহ,
বাকী চব ঠিকে আছে।
বাবী চাব ঠিকেয়ে আছে।
চব ঠিকে আছে।
আপোনাৰ থিকে আছে নেকি?
আহ
অ' তোমাৰ ঠিকে আছে নেকি?
মোৰ চব ঠিকে ৰাখিছো।
কেনেদৰে
ৰাখিছো যিমান পাৰো সিমান ৰাখিবলৈ চেষ্টা কৰি আছো।
অ',
অ' সেইতোৱে। উমহো। উম, মানে চেষ্টা নকৰিলে। চব বেয়া হৈ যায় মানে, সেইকাৰণে চেষ্টা কৰি আছো।
অহ, চেষ্টা তাৰ অসাধ্য একো নাই নহয়। চেষ্টা পেইলে চব ভাল চেষ্টা। তাৰ যত্ন কৰিলে চব হ'ব।
উম!
কৰি থাকক চেষ্টা ভালে থাকিবলৈ।
অ' সেইতোয়ে সেইকাৰণে চেষ্টা কৰি আছোঁ ভাল থাকিবলৈ। কোনেনো বেয়াকে থাকিব বিচাৰে ন, চবেটো ভালকে থাকিব বিচাৰে।
দিল ভালে থাকক।
কি।
শুভেচ্ছা থাকিল বোলো ভালে থাকক। চেষ্টা কৰক কাম কাম কৰক।
ধন্যবাদ ধন্যবাদ।
বাকী পঢ়া শুনা কলেজ পাতি।
বাদ দিলো মই সেইবোৰ। উম পঢ়া শুনা বাদ দিলো নপঢ়িলোয়ে।
উম বা কি কামত ব্যস্ত।
কাম বন নাই এতিয়া।
বেকাৰ মানে মন মইও।
বেকাৰ, বেকাৰ অ'।
চেম
বেক, ৱাহ
কি বা?
বেকাৰ, বেকাৰ আৰু গম পাইছনে?
অ', অ', অ'।
আপোনাৰ মুখখন বেছি চোকা হোৱা নাই নে অলপ?
আপোনতকে কম অ'।
আগতে আপোনাৰ মুখখন ইমান চোকা নাছিলে, এতিয়াহে বেছি চোকা হোৱে নাই নে বাৰু।
মানে ইনচাল্ট কৰিছা নেকি? মানে ইনচাল কৰিছা নেকি? লগি-লাগি যাব আকৌ ই ইনচাল কৰিলে
অ', অ'। কথা এটা ক'ম বুলি ভাবিছিলোঁ।
মানে কি বুজাব বিচাৰিছা? মানে তুমি এইটো কোৱা?
কণ
ম কন্ট্ৰল ন তুমি কি বুজাব বিচাৰ মই বুজি পাইছো, মোক কি বুজাব বিচাৰিছা তুমি মোক কি বুজাব বি
আপোনাক মই চিনিয়ে নাপাওঁ, কি বুজাম মই আপোনাক?
সেটোৱে কৈছো, তুমি কি বুজাব বিচাৰিছা বকীয়াকে মই কথাটো বুজি পাইছো।
কি বুজাব বিচাৰিছো কওকচোন বাও।
এতিয়া য'ত ত'ত যিটি কথা ক'ব নোৱাৰি নহয়। ক'ম
অ'।
ক'ম, লাগিম, মই গম
এ ভই যুজিব নেকি?
হয়। এভই যুজিব নহয়, তুমি কি মিনিঙত কি কথাটো কৈছা মই গম পাইছো
মই কৈছিলো যে আপোনাৰ মুখখন চুুুক কা হৈছে যে আগত
অ', কি কাৰণে? কিহ চোকা দেখিলা? আগতে মোক কেতিয়া চিনি পাইছিলে আপুনি?
নহয়, অ', আগতকে, আগতে মানে মই আপোনাক, আপোনাক মই দেখিছো। আপুনিহে মোক চিনি নাপায়।
দেখিলে মইতো কথা পতা নাই কথা পতাৰ কথাহে কৈছে।
লোকৰ লগত কথা পতা দেখিছো নহয় মই।
লোকৰ লগত কথা পতা দেখে নেকি? কথা পতা শুনে।
অ' অ' দেখিছোঁ শুনিছোঁ।
অৱশ্যে মোক চুপতিমাৰ কথা নকব।
আকৌ ৰিজেক্ট হৈ যাব আকৌ।
কি?
আকৌ ৰিজেক্ট যাব আ
কি ৰিজেক্ট হ'ব? অথনি স্পষ্ট কে নাই শুনা চাউণ্ড টোৱে।
অ' হ'ব, হ'ব অ' হ'ব।
কি কথা কৈ আছে?
হ'ব, হ'ব, হ'ব। তাকে বত ৰ তাকে খেতি-বাতি
খেতি-বাতি খেতিয়কেহে কৰে।
আপুনিনো কিনো একেবাৰে?
বেকাৰ তেওঁ মানে খেতি নকৰে নহয়।
খেতি-বাতিও নকৰে।
চৰকাৰে চাউল দিছে। অসম চৰকাৰে তেল দিছে।
উম এয়া দালি চালি বন্ধ কৰিলে চাউলো বন্ধ কৰিব। বাৰু কেইদমানৰ পিছত ৰ'ব
আৰু জিকাব লাগিছিলে বিজেপি চৰকাৰক।
উম। আপোনালোকেহে আপোনালোকক মানুহে আপুনি চাগে বিজেপি চৰকাৰকে দিছে আৰু।
মই ভোটেই দিয়া নাই।
অ'
বেকাৰ মানুহ বেকাৰ মানে একো নকৰে।
অ' অ'
ডেকা মানুহে ভোট চুত নিদিয়ে না।
অহ অ।
এ অ অ।
আপুনি কি খাবলৈও নুঠে নেকি ইমানেই বেকাৰ যেন দেখাই দিছে যে আপুনি কি খাবলৈও গাত আপুনি কি? বোলো গাটো নলৰাই নেকি হেল্ল'।
আহ।
আপুনি কি বোলো খাবলৈও গাটো নলৰায়ে নেকি ইমান বেকাৰ যেন দেখাই দিছে যে।
অ বেকাৰে বেকাৰ মানে কি কৰিম একো নকৰে। হা, আকৌ আগে যাগে লিপ মিলেগা, লিপ চে আভি য়হা চে উতাৰ না হৌগা কনচা ফ্লাইট হে আপকা? হেল্ল'
আহ।
আপুনি ব্যস্ত আছে নেকি?
ব্যস্ত নাই। কথা এটা আছিলে আপোনাৰ লগত বিশেষ সচাকে।
কওকচোন কি কথা?
য'তেই ততে যিতি কথা ক'ব নোৱাৰি যে আক
ক'ত ক'ব বিশেষ কৰবাত লগ কৰিব নেকি য
লগ কৰি ক'ব নোৱাৰিম কাই ক'ব লাগিব কি কৰিবা উপায়তো নাই আপোনাক লগ পোৱাৰ সৌভাগ্য আমাৰটো নাই।
সৌভাগ্য নাই দুৰ্ভাগ্য মই চা লগ পাও নহয় দুৰ্ভাগ্য
আপোনাক লগ পোৱাৰ সৌভাগ্যখন আমাৰতো নাই।
কওকচোন ক'ত লগ পাব। তাৰে
কৃষ্ণ কৃষ্ণ নালাগে অ।
কি নালাগে।
উ উম। আপোনাক লগ পোৱা সৌভাগ কাৱা নাই অ'।
ক আকো। কি কথা কোৱা
য'তে-ত'তে ক'ব নোৱাৰো নহয় মই। কুছ লাপজ চে উ বাট বাকি অ'। বাট, বাকী দেউতা, দেউতালে ফোন কৰিছিলে?
নাই কৰা।
আজি ফোনটা কৰিব।
ৰুমত আহিব।
হেল্ল'
অ'।
কওঁকচোন।
বৰষুণ এজাক ভালকে আহিব নেকি, এতিয়া বতৰটো ইমান বেয়া কৰিছে।
আকৌ তেতিয়াহ'লে ফি, ফিল্ডত ফিল্ডত যাব নালাগে তেতিয়াহ'লে।
নহয় ইমানো বেয়া কৰা নাই।
হা
ইমানো বেয়া কৰা নাই, সটো আহিব মেলিব, বতাহে উৰাই নিব চাগে।
অ', বৰষুণ বত হাহে উআই নিব পাৰে নেকি?
উম পাৰে পাৰে, ডাৱৰ উৰাই লৈ যায় যে, পাহাৰৰ কাষত বৰষুণ কেলে বেছিকে হয় গম পাই নাই?
নাপাওঁ নহয়, ইমান খিনি নলেজ
আপুনি জানে, হ'ব, হ'ব, হ'ব, হ'ব।
ইমান খিনি নলেজ নাই পঢ়া-শুনা নকৰিলো আমি।
তাকে একেই আমি চেম ন? আগতে কথা পাতোতে কথাবোৰ নিমিলাই আগতে কথা পাতোনতে কথাবোৰ নিমিলা নিমিলা যেন লাগিছিলে, আজি মিলা মিলা যেন লাগিছে কিবা এটা।
ধৰ্য্য ধৰি আছো মই।
অহ, আহ ইয়াত নহয় নি? এ, সেইটো ৰাজহুৱা নকৰে নেকি?
কি ক ইছা বুজা নাই।
কি নিমিলা নহয়, নিমি লা হ'ব।
ৰ'বা, ৰ'বা।
হেল্ল', অ'।
এই বাদ দিয়ক মই কিবা কাম এটা কৰি আছো।
অ' অ' হ'ব।